আহ আহ বাইদেউ কি কৰি আছে?
এনে শুই আছিলো মানে,
মই ফেনৰ তলত হাৱা খাই আছো।
অ' চাহ খালে।
চাহ খালোঁ পিছে খবৰ খাতি কেনেকুৱা
ভালো নহয়, বেয়াও নহয়, আছো আৰু
অ' মোৰ কিন্তু ভাল।
উম, আজি মই ৰাস্তাত ফুৰিব যাই থাকতে পইচা এ হাজাৰ পাইছো।
অ'
উম, সে পইচাটো কি
পইচাটো জমাত থৈ দিছো কিবা খাম মাছ, মাংস কিবা খাম।
হয় নেকি।
অ'
ভালে দিয়ক আপোনাৰ নহলি আজি ভাগ্য ভাল।
মোৰ আজি বিৰাট ভাগ্য ভাল।
উম।
উম, পিছে আমতি আমতি চুৱা লাগিছে ৰব পায়।
সেয়ে। সিবিলাক তোমাৰ খিনি কাম কৰিলেহে এনেকে চাফা চাফ চেকুণ।
অ' বাকী পৰিয়াল বিলাক কেনে আছে? চলি আছে পৰিয়ালটোৰ কেনে চলি আছে, ভালে আছে নে?
ভালে মানে আছে আমাৰ মানে আৰু মানে মাৰ মাটি ওলছে মাটি ওলালে মানে মায়ে এনেই ৰাস্তাৰ ফালে ফুৰিব গৈছে, অ', আৰু আৰু
অ', তোমালোক তিনিজনী বাই ভনী।
অ', আমি তিনিজনী।
উম, ল'ৰা নাই?
নাই।
কেনে
এ
মায়ে একো নকয়, দেউতাই একো নকয় মা দেউতাই?
মাই কয় দেউতাও কয় সেনেকে নকয় আৰু আমি এনেকে মনে মনে এনে গম পাই কমচে কম এনে মাৰা মাৰি কৰিলে মনে মনে কৰো মানে
মই কান্দিলে মনে মনে কান্দি থাকো, মাঁ তেতিয়া গম নাপাই
অ'। একো নাই দিয়া, সেনেকে মৰম সেইবিলাকে মৰম।
আকৌ মাৰা মাৰি আকৌ মাছ মিনিট ন'হকে মাতা মাতিও হয়, ভালেও হয়
আমাৰ বাইদেউ অকমান বাইদেউ মানে, বাইদেউ তাই মানে এ, মানে এ মায়েকেও ক'ব সেনেকুৱা আৰু।
কিয় ইমান খং আছে।
নাই মানে আকৌ একো নকওঁ নেকি খং উঠে। কথা কওঁ ধৰা হ'ল এ, এতিয়া কৰা নাই, এতিয়া কিয় কৰছা। মানে আৰু খং উঠে। আৰুল বলে সেনেকুৱা।
অ', নহয় দিয়া ভাল হৈ যাব এতিয়া, ভনীয়ে বায়েক ভনীৰ ভিতৰত লাগ সেয়ে যেতিয়া বিয়া বাৰু হয় তে এতিয়া নহয় নহয় তেনে নিচিনা আমিও আছিলোঁ আমিও চাৰিজনীও বা বাই ভনী আছিলোঁ, আমাৰ তেনে নিচিনা আছিল। এতিয়া আমিতো কাকো কোনে ক'তো দেখা নাপাওঁ। আহিলেহে বা গ'লেহে দেখা পাওঁ। তেনেকুৱা আৰু মই নাছিলোঁ দিয়া মই আজি মানে আমাৰ এই দেউতাকে অপাৰেচন গৈছিল। কাপোন নাই। অ গলে মানে কিবা দুটা যোৰা লগা আছিলে দুটা মানে তিনিটা লাগে। অ যিখিনি কালান লৈ গৈছে তাহতৰ। পন্দৰ কালাম নাছিলে নহলে মই শুৱালকুছিত গ'লো। যাই তিনিটা জৰা লৈ আহিলো আৰু এতিয়া। আমাৰ তেখেতৰ ভিনদৌ কি আছে কালি ৰাতিপুৱাই যাবগৈ। উম।
মানে কাপোৰৰ ব্যৱসায় কৰে নেক
কাপোৰৰ ব্যৱসায় মানে ব্যৱসায়ো কৰে কিন্তু বিয়া এখন আছে, বিয়াৰ কাৰণে ভিনদাউকে ফোন কৰি মাতিলে তাত অ, তাত কাপোৰ লৈ গৈছিল, এতিয়া মানে কিবা গোলপীয়া নে আকৌ বেগুনীয়া কিবা আনে নিচিনা
অ', অ'।
অ', মই লৈ আহিলোঁ অ', চাৰে সাত হাজাৰ কৰি তিনিটা জোৰা।
অঁ।
এতিয়া লৈ যাব আৰু লৈ গলে আৰু। দেউতাকে তিনি চাৰি দিন মান পিছত আহিব।
মানে তেওঁ অনুাই আহিবলৈ আপোনালোকে দিব যাব।
নাই নাই তে আহি আছে ভিনদৌ আকৌ আহি আছে।
অঁ, অঁ।
উম আমি নাই নাযাও আৰু দেউতাক আছে আৰু কোনে যাওঁ। সোমবাৰে হে যাব লাগিব। মই যাব নোৱাৰো নহয় ইহঁতক কোনে চাব কোনে বাদ দিব।
হয় হয়।
তাৰ পৰা আহি অকনমান গৰম লাগি বহি আছ ফোনত তলত। বিৰাট গৰম ৰদ দিছ না আজি কালি ভাল আছিলে। খালি বৰষুণ দি আছিল অলপ ঠাণ্ডা বতৰ আছিল। আজি কিন্ত একদম বহুত গৰম গৰমৰ কাৰণে আহি পাই বৰ কষ্ট হ'ল
উ
এই বহি ফেনৰ তলত বহি আছিলো বহি থাকি মই বোলো এবাৰ ফোন কৰিছো চা কি কৰি আছে
মই শনিছিলো আপোনাৰ মানে লৰা ন আছিল লৰা নানে মই আৰু অলপ গাতো বেয়া আছিল সেইকাৰণে আলপ মানে টুপনিত আছিলো তাৰ পিছত গধূলি কৰিম বুলি ভাবি আছিলো আপুনি কৰিলে
অঁ মানে অ কি কয় কিবা ক'ব খুজিছিলো পাহৰি গলোঁ দ অ কি বা কব খুজিছিলো উ কিবা এটা কম বুলি ভাবিছিলো
মনত মনত পৰিলে কৈ দিব
হ'ব মনত পৰিলে কম বাৰু বাকী আও খেতি বাতি আছে নে
খেতি বাতি খেতি বাতি আছে মানে আমাৰ নকৰে আমাৰ আ ককা আইতা আছে মানে বৰ্তমান এ তেওঁলোকে কৰে এতিয়া আলু কৰে তাৰ এতিয়া বহাৰ কৰে আৰু অ সেনে এই ভেলে ভেণ্ডি বেঙনা খেতি সিমানে মাজে মাজে কেতিয়াবা সিমান নকৰে আৰু
উ আমাৰ এতিয়াাও শাওনাৰ পথাৰত মানে ৰোৱনী দাৱনী অতি হৈ থকা বুলি কয়নে? এতিয়া আমাৰ এতিয়া বাৰিষা ৰোৱাৰ ছিজন। সেইকাৰণে মানে কঠীয়া পাৰে পাৰা হৈছে। আমঠিও চোৱাৰ পিছতে আৰু কঠীয়া নপতা হ'ব আমাৰ মানে শালি খেতি নাই। উম।
আমাৰ মাটি আছে আমাৰ বহুত খিনি মাটি আছে আমাৰ নাই বুলিও পোন্ধৰ বিঘা মান আছে।
শালি ধানৰ খেতি, আমাৰ মানে বাও ধানৰ খেতি শালি ধানৰ খে তি এইবিলাক আছে।
মানে আপোনালোকৰ এইফালে সৰু মানে সৰু আছে আৰু এই কৰে আপোনালোকৰ মানে এনেকে বহুত খিনি ইনকাম হয়।
বহুত খিনি হয় আমাৰ মানে শাল মানে আছে মানে মই মানে শিকি লৈছিলো। শিকি লৈ মই নিজাখন পাতি লৈছো। অ এনে বেলেগে বেলেগৰ কাম নাই আমাৰ এই খিনিত আমাৰ আছে আৰু দুঘৰ মানে পাতিছে। অহ বেলেগত নাই এইটো মই শুৱালকুছিত শিকি আহি মই নিজে পাতিছিলো।
অ অ।
মানে তেতিয়া পইচাৰ অকনো অসুবিধা আছিলে না লোন লৈছিলো লোন লৈ কিনে মই তিনিখন শাল কৰি ল'লো। এতিয়া দেউতাকেও সেনেকে যায় দুই এক দিন মাজে মাজে বেপাৰত। আৰু শাল শালতো বহে এতিয়া তেখেতৰ শালখন বন্ধ আছে।
অ অ মাটি বনাইছে।
অ মাটিও নাই ওলোৱা। মাটি ওলোৱা নাই ফি ধ হৈছে আমাৰ দুটা তচপাতৰ মাটিৰ, দুটা আৰু এটা অৰিজিনেল পাতৰ গামোছা।
আপোনালোকৰ ভালে মানে হে ভালল বনাও মানে অলপ, উপাৰ্জন হয় আৰু খেতি বাতিও কৰে আপোনাৰ বাহিৰে বস্তু, কিনিবও নালগে।
আমি ধাঁ চাউল কিনিব নালাগে আমি ঘৰৰে খাওঁ, আমি টো, বিক্ৰী কৰা যায়। কম পৰিমমানত কিন্তু আমি বছৰ দিন খোৱাকে ৰাখি লওঁ। যিখিনি আমাৰ বেছি হয় সেইখিনি আমি বিক্ৰী কৰি দিওঁ আৰু
এই থাকিলে বহুত খিনি ধান ওলাব বহুত খিনি হ'ব।
অ বহুত খিনি আমাৰ এই ভঁৰাল ঘৰ আছে না। ভঁৰাল ঘৰতটো ভৰ্তি হয় আৰু ধানেৰে আৰু ভঁৰাল ঘৰ যিখিনি মানে খবৰ সেইখিনি আমি বিক্ৰী কৰি দিওঁ।
মানে মানে নে মানে,
আগৰ পৰা আমাৰ এ, একদম পূৰ্ব পূৰ্ব-পুৰুষৰ পৰা আমাৰ আ ককা-আইতা হঁতৰ দিনৰ পৰা আমাৰ খেতি আছে। তাপা আজো-ককা হঁতৰ দিনতো আছে, আমাৰ এইটো চাইডত খেতি কৰে।
আ অ। আমাৰ ইয়াতে মানে সি খেতি আছে সেইটো মানে সিমান নাই আৰু সিমান চবৰে সকলোৰে নাই কিছুমানৰ ৰাখে কিছুমানৰ নাই নথকা বিলাক এমিল হাজিৰা কৰে নাইবা কিছুমানৰ ঘৰত উপাৰ্জন আছে সেনেকে মানে চলি আছে আৰু
আমাৰ ইয়াতে চাকৰিয়াল বেছি আছে আমাৰ হাজিৰা কৰা মানুহ কম। মানে প্ৰায় আজিকালি চাকৰিয়ালে বেছি। আৰু ল'ৰা ছোৱালী বিলাকো এনেক দূৰত দূৰত পঢ়াই আছে তেওঁলোকেৰে বা তেনেকে মই মানে যেদা যেদি নে আজিকালি, মই তেখেতৰ যদি ছোৱালীজনী ভাল হৈছে, মই মোৰ ছোৱালীজনী কিয় বেয়া হয়। মনে মনে জেদ কৰি কৰি পঢ়ায়। আমাৰ ইয়াত তেনে নিচিনা কম্পিটিচন আৰু। উম, তেখেতৰ ছোৱালীজনী যদি ফাৰ্ষ্ট ডিভিজন পাইছে চৰকাৰী চাকৰি মোৰ জনীও কৰিব লাগিব।
অঁ।
তো আমাৰ ইয়াত কম্পিটিচন চলি থাকে।
অ' মানে এই ভাল নহ'লে ভৱিষ্যতৰ কথা আছে।
হ, উ আজিকালি দেউতাক মাকৰ যদি টকা পইচাত থাক চলি পলিৰ দামতটো হ'বই চাকৰিয়াল হলে চলিবও অভাৱ নাপায়। কিন্তু আকৌ কিছুমান দুখীয়া মানে দু কিছুমান পৰিয়াল আছে তেওঁলোকে খাবও ভাত নাপায় পিন্ধিবও কা পাই তেওঁলোকৰ ল'ৰা ছোৱালী বিলাক আৰু ওপৰত ষ্টাৰ কৰা ষ্টেনড কৰা কিবা কৰা বহুতে ডিচষ্টিনচ কৰা মানে নিচিনা আমাৰ ওচৰতে অসমৰ ভিতৰত প্ৰথম হৈছে এজন।
হয়
উম, একদম দুখীয়া টিউচনো নাই কিয় লাইনো নাই ছাকি পোহৰত। পঢ়ি হৈছে।
অ' সেইবিলাক আৰু ভালেই আৰু ভৱিষ্যত আছে এতিয়া। সিহঁতে ইমান দুখত আছিল এ আৰু আৰু বহুত ভাল হ'ব
উম, আহ শুনি আছো।
অ'
আমাৰ বিলাকৰ কাম নাই।
আপোনালোকৰ ল'ৰা ছোৱালী ঘৰত নাই নেকি?
এ পানী পানী
হ
উম, মানে যে কিবা চুচৰি বাগৰি বুলি কয় তেনেকুৱা মানে আগতো নহয় পিছতো নহয় মাজতে আছে।